হেল্ল'
অ
অ এ অফিচত আছিলো তুমি ক'ত আছা
উম ঘৰতে
অ কি কৰি আছে ঘৰত
এই অলপ প্ৰজেক্ট কৰি আছিলো
অ কিবা খালানে
অ ব্ৰেকফাষ্ট কৰিলো
অ অ মই মই কৰিলো
অ
অ
কি ঘৰতে কৰি আহিছা নি
অ ঘৰতে কৰি আহিছো মানে ৰাতিপুৱা
অ
অ কি খাইছা তুমি মানে মই তোমাৰ নটা বজাতে আহিছো
অ
অ অ এনে ব্ৰেকফাষ্টত কি খালা তুমি
এখন ৰুটি
আৰু'
ৰুটি, চবজি কিবা কিবি
অ মানে ৰাতিপুৱা তুমি ৰুটি খোৱা মানে?
অ
আৰু ৰাতি
ৰাতি ভাত
ভাত হয় আৰু কত'বা মানে ভাবিছা নে ফুৰিবৰ কাৰণে যাবৰ কাৰণে আজি মানে ৱেডাৰটোও বহুত ভাল গৰম নাই।
উম ভাবিছো
অ
চাওঁ কি বা ক'ত যাওঁ
এনে কাৰ লগত যাবা? মানে নিজে যাবা নহ'লে ফেমিলি না ফ্ৰেণ্ড?
উম নিজে ক'বাত যাওঁ নেকি অলপ
অ মানে নিজে গ'লে তোমাক ভাল লাগে নে?
অ নিজেও ভাল লাগে লগৰৰ লগতো ভাল লাগে।
মানে তোমাৰ বেছি ক'ত ভাল লাগে নিজত থাকা নে ফ্ৰেণ্ডৰ লগত থাকা?
ফ্ৰেণ্ডৰ লগত থাকি ভাল লাগে।
হয় হয় আৰু তোমাৰ অ মোৰ এতিয়া ক'ব গ'লি ফ্ৰেণ্ডৰ লগত থাকিয়ে ভাল লাগে আৰু।
তোমাৰ কোনোবা এনেকুৱা ফ্ৰেণ্ড আছে আই বা তোমাৰ তাত গৈ থাকে অফিচত?
হয় হয় এনেুৱা ফ্ৰেণ্ড আছে মোৰ বহুত বহুত ভাল ফ্ৰেণ্ড আছে এটো আমি একেলগতে গানো গাওঁ।
অ
আমি ফুৰিবলৈও গৈছোঁ তোমাৰ এ অ পাহাৰত ফুৰিবলৈ গৈছোঁ বহুত জেগা অ ভিডিঅ' চিডিঅ' বনাওঁ ভাল লাগে জমনি কৰোঁ ভাল লাগে। হয়
ভাল এনেকুৱা হ'ব লাগে অলপ।
অ অ অ অ মানে নিজৰ মনটোও ভাল লাগে আৰু অ।
আৰু বাকী তালগত আৰু কবাত যোৱা প্লেনিং কৰিছা নে নাই?
আআ
আৰু কবাত যোৱা প্লেনিং কৰিছা নে নাই?
আৰু এতিয়াতো ভাবিছো যাব কাৰণে ফুৰিবলে এতিয়াতো ছুটি আছে।
মানে ক'ত পাহাৰত?
অ এনে পাহাৰত যাবলে ভাল লাগে আৰু চাওঁ ক'ত যাওঁ। অ তুমি এই বন্দা পাহাৰত গৈছা না তুমি এই টাৱাৰ?
অ অ বন্দা কোনটো টাৱাৰ এই যে বীৰকুছি?
অ অ বীৰকুছি টাৱাৰটো গৈছা ন তুমি? হয় আৰু একবাৰ যাবা নেকি তুমি?
উম যাম বুলি ভাবিছো।
অ মানে কাৰ লগত যাব ভাবিছা?
কোনোবা লগৰ লগতে যাওঁ নেকি।
হা
লগৰ লগতে যাওঁ নেকি কোনোবা।
হয় হয়, লগৰ লগত যাই ভাল লাগে আৰু হয় নে নহয়?
অ', এনেই তুমি মানে ফেমলিৰ লগত গৈছা নে কতবা?
হা?
ফেমলিৰ লগত ফুৰিবলে গৈছা নে কত'বা?
অ' গৈছো, এই ফ্ৰাইডে মানে মোৰ কোনোবা মানে চিনাকি আহিব মানে, মোৰ ভাইটিয়ে হয়। তাৰ লগত ক'ৰবাত ফুৰিব যোৱা প্লেনিং আছে।
হয় হয়, মানে ক'ত ভাবিছে মানে ফুৰিবলৈ মানে?
সেইটোৱে, চাওঁ, চাইন্স চিটিত যাওঁ নেকি আকৌ।
চাইন্স চাইন্স চিটি মানে তোমাৰ এই এটা তোমাৰ থানাপাৰতো আছে।
নহয় নহয়, চাইন্স চিটি এইটো সোণাপুৰ, সোণাপুৰ।
অ' সোণাপুৰ এ নতুনটো আমাৰ হয়। তুমি তেতিয়া জুবিন ক্ষেত্ৰত তুমি
অঁ, গৈছোঁ, অঁ তাতো যাম।
অ', ভালে একেলগতে মানে দুটা ফুৰা হৈ যাব তোমাৰ।
অ, সেইটোৱে। আজিকালি আমাৰ কি কয়? গুৱাহাটীত বহুত ভাল ভাল বস্তু বনাই আছোঁটো।
হয়, হয়, হয়।
তাৰপিছত নতুনকে দলংখনো বনাইছে, নৰ্থ-গুৱাহাটী এইখনো দেখাব নিম।
হয় নেকি?
উম, উজান এইটো কি কয়? তাৰপিছত উজান বজাৰ এই পাৰ্কখনতো যাম।
হয়, হয়, হয়। এনে তুমি মানে অ ফ্ৰেণ্ডৰ লগত গৈছা না, তাতে পাৰ্কত?
নাই ফ্ৰেণ্ডৰ লগত যোৱা নাই, ফেমিলিৰ লগতে গৈছোঁ।
অ', ফেমিলি লগত। তে গৈছা, হয়। আৰু ঘৰত থাকি কি কি কৰি ভাল লাগে তোমাক?
ঘৰত এনেই চিনেমা চাওঁ, ইমান গান-চান বজাওঁ মোৰ।
এনেই তোমাক কি চিনেমা ভাল লাগে তোমাৰ?
এনেইতো বলীউড চিনেমা, হলিউড চিনেমাবিলাকো ভাল লাগে।
অঁ, বেছিভাগ কোনটো ভাল লাগে তোমাৰ?
উম, বলিউড বিলাক ভাল লাগে, ভাল যদি হলিউড চিনেমা আহে, সেইবিলাকো চাওঁ।
মানে, তুমি চাউথ-ইণ্ডিয়ান ফিল্ম নোচোৱা নেকি?
চাউথ-ইণ্ডিয়ান কমকে চাওঁ, বেছি নচাওঁ।
হয় নেকি? মানে আজিকালি মানে ল'ৰা কেইটা বেছিভাগ চাউথ-ইণ্ডিয়ান ফিল্মে চাই বহুত। অ' মানে একচন থাকে বহুত।
উম।
অঁ। বাহুবলী চাইছা নে তুমি?
অঁ, চাইছো।
হয় হয়, কেনে লাগিছে, ভাল লাগিছে নে?
উম বঢ়িয়া, বঢ়িয়া।
অঁ, আৰু কি কি চাইছা তুমি চাউথ-ইণ্ডিয়ান মভি?
ইখন চাইছো তাৰপিছত এটা যে তকদিৰ যে আছে
তকদিৰ অ আৰু এটা
আৰু নামখিনি ইমান ভালকে মনত পৰা নাই আৰু কিবা কিবি আছিল এ এই যে হিৰো ৰিটাৰ্ নে এনেকুৱা কিবা যে আছিল নামটোত পাহৰিছো অলপ
তুমি পুষ্পা চাইছানে
অ চাইছোঁ
হয় হয় আৰু তুমি আৰ আৰ ফিল্মটো চাইছা আৰ আৰ
ইখন চাইছিলো কিন্তু আধা চাইছো বেছি চোৱা নাই
হয় নেকি এইটো চাবা বহুত ভাল ফিল্ম হয় অ
আৰু কি কয় কিবা এনেকুৱা মিউজিকৰ ওপৰত কিবা চিনেমা চাইছা নাই
অ বৰ্তমানতো এতিয়া বৰ্তমান দেখা নাই মই তুমি চাইছানে
চাইছোঁ যেনেকে আগৰ চিনেমা বিলাক যেনেকে আচিকি টু হওক নতুনকে এইখনো আহিছে
মোক চবচে ভাল ফিলিমটো লাগে তোমাৰ আজকি টো
হু
অ তাৰে গানকেইটা মোক বহুত ভাল লাগে চব গান গাই ভাল লাগে মোক অ
আৰ্জিত সিঙে গাইছিলে ন' বেছিভাগ গান বিলাক।
অ' আৰ্জিত সিঙে গাইছে।
অ'।
অ'।
ভাল লাগে।
মানে আগৰ যেনেকে তোমাৰ হৈ গ'ল টু থাউজেন্ড ফিফটিন। থাৰ্টিন এইবিলাকৰ যে ফিল্ম বনিছিলে তোমাৰ।
উম, উম।
এইবিলাক ফিল্মতটো চাই ভাল লাগিছিল বলীউডৰ আজিকালি যি বনাই আছে ভাল লগা নাই মোক
উম উম সেইটোয়ে
অ আজিকালি মানে গানো নাই ইমান মানে আগৰ ফিল্মত গান বহুত আছিলে তুমি যেনেকে এইটো ফিল্ম চাইছানা এক বিলেন।
নামটো শুনিছোঁ চোৱা নাই।
তুমি গানো শুনিছা ছিকে চাগে তাৰ।
অ' পাহৰিছো দেই অলপ।
তেৰি গলিয়া আৰু তোমাৰ আৰু মা অ'। অ'।
আৰু এখন চিনেমা আৰু এখন চিনেমা আছিলে মালাং বুলি।
মালাং মালাং।
অ' তাৰ গান বিলাক ভাল।
হয় হয়, মানে আগৰ যি যি মানে পুৰণা ফিল্ম কেইটা আছিল তাতে গানকেইটা বহুত ভাল দিছে।
উম, উম, আছ আছি কি কয় তাৰপিছত আৰু পুৰণি চিনেমা এইবিলাক ফিৰ হেৰা ফেৰি চাইছা।
অ' হেৰা ফেলি চাইছো মানে মানে তুমি চেমেলিৰ লগত বহি বহি পিনি চাব পাৰা মানে এইটো। ফ্লিমটো
উম, উম, বঢ়িয়া ফেভৰেট ফেভৰেট।
অ'। মানে আজিকালি যি আধা আধি তোমাৰ নতুন ফিল্ম ওলাই আছে যেনেকে তোমাৰ এই হাউচ ফ'ৰ ফাইভটো চাইছানে তুমি, তাতে মানে এনে কেনকে লেতেৰা লেতৰা ৱৰ্ড দিছে এনেকে এনেকে লেতেৰা এটা মানে বস্তু আছে। তুমি ফেমিলিৰ লগত চাব নোৱাৰা বুলো অ'। যেনকে আগৰ ফিল্ম হ'ল তোমাল এই তোমাৰ খাট্টা মিঠা চাইছা নেকি খাট্টা মিঠা।
নাই নাই চোৱা নাই।
আক্সে কুমাৰ ফিল্মে হয় সাতটা মিটাৰ ৰোড বনাই। অ' এইটো ফিল্ম তুমি ফেমিলিৰ লগত চাব পাৰা ভুল ভুলিয়া ফিল্মটো চাব পাৰা। তুমি আৰু এই তোমাৰ তুমি যোৰ ক'লা এতিয়া হেৰা এইবিলাক ফেমিলিৰ লগত তুমি বহি পিনি চাব পাৰা।
উম, উম।
অ' তাতে কমেডিঙো আছে চাব পৰা হয়। যিকি নাই আজিকালি যি ফিল্ম আছে এইবিলাক ফেমেলি লগত বহি পিনি চাব নোৱাৰি।
উম এইবিলাক আজিকালি মানে চব এইটিন প্লাছবিলাকৰ কাৰণে হয়তো।
হয় হয়। এনে তুমি কি ভাল মানে কেতিয়াবা এনে ফিলিমটো চাইছা যে তুমি ফেমিলিৰ লগত বহি পিনি ভাল লাগিছে তোমাৰ।
এ এনেকুৱা বহুত চাইছো তাৰপিছত ইখনো চাইছিলো এইটো এ নামটো কি আছিল এখন যে এটা এখন কি আছিল এই চানাম তিৰি কচম খন চাইছোঁ।
হয় হয় হয় চনম তেৰি কচম তাৰ তাৰ গোটেই গানটোও ভাল লাগে মোৰ।
উম, গান বিলাকো ভাল, তাৰ ফেভৰেট গান কোনটো সেইখন চিনেমাৰ।
এখন ফেভাৰট গানটো তোমাৰ এই তেৰা চেহেৰা জ জৰা
অ আৰু এইটো
আৰু এটা এটা ভালে গান আছে শুনা ফাৰ্ষ্টটো দিছিল হালে দিল মেলা এইটো চবচে ভাল লাগে মোৰ যিটো লৰাটো গায় লাষ্টতটো এটা মিউজিক যে দি অ
এটা যে আছে এই বেৱ যা
অ বেৱ বজা অ অ
সেইটোও ভাল লাগে
চব গানে ভাল লাগে ক'ব গ'লে।
উম।
অ'।
আৰু বাকী অ' অফিচৰ পৰা কেতিয়া যাবা এতিয়া।
এতিয়া মই বৰ্তমান এতিয়াতো নাযাওঁ ৰাতিয়ে যাম
কেইটামান বজাত
অ তোমাৰ চাৰে নটা মান বজাত যাম
অ
অ
আৰু বাকী এনেই এতিয়া এতিয়া ঘৰত নোযোৱা নেকি
এতিয়া বৰ্তমান নাযাও
অ
অ এই বাৰে বাৰে অহা যোৱা মানে ভাল নালাগে মোক
কি বাইক বাইক লৈ আহিছিল না নেকি আজি
নাই নাই আজি বাইক আনা নাই
অৱ।
আজি মানে বাইকতটো পাপা লৈ গ'ল।
অৱ অৱ।
অৱ সেইকাৰণে গাড়ীতে আহছো এ গাড়ী তোমাৰ কোনে যাব আৰু ধৰি তোমাৰ ভাড়াও যাব একেবাৰে ৰাতি গ'লে ভাল।
অৱ।
অৱ।
দিয়া ভাল লাগিল।
অৱ অৱ দিয়া।
অৱ অৱ দিয়া।